আছোঁ ৰবা। তোমাৰ কোৱা তুমি কি কৰিছা?
মই এনে মুভি চাই আছোঁ।
অ'! ভাত পানী খালা?
ভাত খোৱা নাই আৰু চাহ খাইছোঁ। তুমি?
মইয়ো এ, পিঠাই দি চাহ তাহ খালোঁ। বিহু আহিল নহয় সেইকাৰণে। ঘৰত পিঠা বনাইছে তাকে। কি পিঠা আৰু এনেতো আজিতো নাৰিকলৰ পিঠা যে, সেইটোয়ে খালোঁ। বগা, বগা সেইটোয়ে খায় দিলো আৰু। বেলেগ নাই বনোৱা বৰ্তমান।
সেই পিঠাটো কেতিয়া বনাই? কোনটো বিহুত বনাই?
অ'! বিহু আৰু কি, বিহু আহিলে, পিঠা বনাই ন'। সেইটো তোমাৰ বিশেষকে ৰঙালী বিহুটোত বনাই আৰু। বহাগ বিহু বুলি যে কওঁ আমি সে বিহুত বনাই আৰু ভোগালী বিহু মানে, মাঘ বিহুটোত বনাই আৰু বেছিকে।
উম!
বাৰু তুমি ভাল পোৱাই নাই পিঠা খায়?
মই ভাল পাওঁ!
অ'! আৰু এই বিহুবোৰৰ ভিতৰত তুমি কোনটো ভাল পোৱা পিছে আমাৰ ৰঙালী বিহু, কঙালী বিহু, ভোগালী বিহু কোনটো ভাল পোৱা?
ৰঙালী বিহুটো বেছি ভাল লাগে!
হয় নেকি? কিবা বিশেষ কাৰণ?
মানে, তাতে নাচ- গান চব হয়।
নাচ গানতো হয় বুজিছোঁ। বাকী কিবা খোৱা খাদ্যই হওঁক বা ঘুৰা ফুৰা কিবা বিশেষ?
সেইটো হয়। কাপোৰ কাপোৰ কিনা যায়।
অ'! তুমি এতিয়া বিহু ক'ত মানে, পালন কৰা। ৰঙালী বিহুটো ঘৰত নে গাঁৱলৈ যোৱা আৰু?
মই আমাৰ গাঁৱত সেনেকে নহয়। গুৱাহাটীতে পালন কৰোঁ আৰু।
গুৱাহাটীতে পালন কৰা! মানে, বিহুত একেবাৰে গুৱাহাটীত ফাংচন চাংচন চোৱা চাগে।
ফাংচন শ্ব' খেলা বতৰা কৰোঁ।
অ'! বা! খেলাটো ভাগ লোৱা নেকি বিহুত?
অ'!
ঠিকেই আছে বাৰু। কিন্তু, মোৰ কিন্তু, ৰঙালী বিহুতকে, ভোগালী বিহু মানে, মাঘ বিহুতো বেছি ভাল লাগে দেই। মাঘ বিহু পালন কৰা নে তুমি?
কৰোঁ।
হয় নেকি? মইয়ো কৰোঁ ৰ'বা।
ভোগালী, ভোগালী বিহুটো জানুৱাৰী মাহত পালন কৰা হয়।
অহ, পালন কৰা আৰু এই ধৰা তাৰে পালন কৰাৰ নিয়মবোৰ যে থাকে ধৰা উৰুকা আমি ধৰা উৰুকাটো জানাই চব যে ভোজ ভাত খাই একেলগে বেলেগৰ ঘৰৰ পৰা খৰি চৰি চুৰ কৰে চুৰ কৰি আনি আমি ভোজ ভাত খাও।
উম,
এ বেলেগ-বেলেগ আৰু পিছদিনা উঠি ৰাতিপুৱা উঠি যি এই মেজি জ্বলাব লাগে আৰু মেজিটোতো কেনেকৈ প্ৰস্তুত কৰা হয় তুমিতো জানাই চাগে। কোৱাচোন অলপমান ময়ো শুনো তুমি জানা নে নাই।
এই তোমাৰ খেৰ টাইপৰ হেৰি থাকে সেইবিলাক দিও কৰব পাৰি আৰু তোমাৰ আৰু বাছে কিছুমান।
হয় নেকি বাকী বিহুতটো বাৰু ঠিকে আছে তুমি এনে ধৰা আৰু কিবা বেলেগ এনেকুৱা উৎসৱ আছে নেকি যিটো তুমি ভাল পোৱা তোমাৰ নিজৰ?
ঈদ।
ইদ আৰু কিবা বিশেষ মানে ধৰা দুৰ্গা পূজাও পালন কৰে ন' তাৰ পিছত দেৱালী চেৱালীও পালন কৰে ত' সেইবিলাকৰ ভিতৰত কিবা ভাল পোৱা নে?
অহ, ভাল লাগে বাৰু তোমাৰ এই সৰস্বতী পূজা বা দূৰ্গা পূজা দেৱালীও ভাল লাগে।
ঠিক আছে মোৰো ভাল লাগে দিয়াচোন বাৰু তুমি ঈদৰ কথা কলা যিহেতু ঈদৰ বিষয়ে কোৱাচোন কেনেকে তোমালোকে পালন কৰা।
ঈদটো একচুলি এইটো মুছলমানৰ ঈদৰ দিনটো নামাজ পঢ়ে।
অহ, আৰু
শুভেচ্ছা জনাই বা মিঠাই বতৰ বিতৰণ কৰে।
বাকী এনে মানে ঈদ কেইটা থাকে মইতো- -মইতো মানে শুনিছো আৰু দুটা ধৰণৰ থাকে নেকি দুটা নে তিনটা ধৰণৰ
দুটা থাকে।
অহ, ত' তাৰে বিষয়ে অলপমান কোৱাচোন মই মানে ইমান নাজানো তাৰে বিষয়ে অৱগত নহয় ইমান।
আচ্ছা এ ফাৰ্ষ্ট নম্বৰটো হ'ল তোমাৰ যোনটো ৰমজান মাহ আহে আমাৰ যোনটো মুছলমানসকলৰ।
অহ,
সেই ৰমজানৰ পিছত যোনটো ঈদ হয়। সেইটো হ'ল ঈদুলফিতাৰ।
অহ,
ত' তাতে ৰমজানৰ পিছত সেইটোৱে ঈদুলফিতাৰ হয় আৰু যোনটো ডাঙৰ ঈদ বুলি কোৱা হয় চবেই কয় সেইটো হ'ল ই ঈদ উলআদহা। সেইটো মানে তোমাৰ অহ, ছাগলী বা কিবা কিবি এইটো কুৰ্বানি দিয়া হয়।
অহ,
সেইটোৱে।
কে বাৰু। বিশেষ সেটোৱেতো হ'ল বাৰু বাকী দেৱালী কেনেকে পালন কৰা হে কোৱাচোন অলপমান বম চম ফুটোৱা নেকি তুমিও?
বম একচুৱেলি আমাৰ ফটোৱা নাযায় বট এনে অলপ ফুৰ্তিৰ কাৰণে আৰু ফুটাও আৰু।
ফূৰ্তি কাৰণে মানে প্ৰদূষণ কৰাত তুম -তুমিও প্ৰদূষণত ভাগ বতৰা কৰা মানে।
না- না ইমান নহয়
নকৰিবা নকৰিবা, কেৱল মানে চাকি জ্বলাই থৈ দিব পাৰিলে লাইট চাইট জ্বলাই বোম চোম ফুটোৱা ভাল নহয় জানাই নহয়। প্ৰদূষণ কিমান, এতিয়া গৰম কিমান বাঢ়িছে প্ৰদূষণৰ কাৰণে। বাৰু প্ৰদূষণৰ পৰা মনত পৰিল এই তুমি ভাবা নেকি ধৰা, প্ৰদূৰণ বোৰ আমি কেনেকে ৰোধ কৰিব কৰো ধৰা আমিতো, দেৱালী চেৱালি বোম চোম ফুটাৱে। ত সেইবিলাকতো প্ৰদূষণটো আমিয়ে কৰিছো ধৰা। ত সেই প্ৰদূষ খিনি আমি কেনেকে ৰোধ কৰিব পাৰো তাৰে কিবা উপায় জানা নেকি তুমি?
এনেকুৱা কি বুলি কম এতিয়া।
মানে প্ৰদূষণটো আমি কেনেকে ৰোধ কৰিব পাৰো আৰু।
আচ্ছা ৰবা, মানে ৰোধ কৰাৰ উপায় কিছুমান মনত আহিল।
কোৱাচোন?
প্লাষ্টিকৰ ব্যৱহাৰ অলপ কম কৰিব লাগে বা অধিক গছ গছনি ৰোপণ কৰিব লাগে।
অ।
মানে নদী পুখুৰীত এ সাগৰৰ, সাগৰ নহয় আৰু নদী, পুখুৰীত মানে প্লাষ্টিকবোৰ পেলাব নালাগে, আৱৰ্জনা
মানে ভালেখিনি কথা জানাই।
উম।
বাৰু দুৰ্গা পূজা আহি আছে নহয় এতিয়া কাপোৰ চাপোৰ ল'ব নে নাই?
এইবিলাকত আমাৰ মানে মুছলমানসকলৰ এইবিলাকত মানে লোৱা নাযায় বিশেষকৈ ঈদতে লোৱা লোৱা যায় আৰু। তোমালোকেতে অমেশ্বৰ বিহুটো লোৱা, সৰস্বতী পূজাটো লোৱা
এ সেইটো আৰু কি কথা, মানে ধৰা ধৰ্মৰ লগত কি কথা আছে আৰু সকলো উৎসৱ উৎসৱে আৰু অসমত অসমীয়াহে চব ত উৎসৱ পালন কৰিবলৈ কৰাইচোন তোমালোকেওতো কৰাই, বাকী এনেইতো দুৰ্গা পূজাত ফুৰিব যোৱাই চাগে লগৰ লগত।
হা হা লগৰ লগত যাও।
অকলে অকলে যোৱা?
অকলে নাযাও দিয়, অকলে নাযাও।
নে ঘৰৰ মানুহৰ লগত যোৱা নে অকল কেৱল লগৰ লগতে যোৱা?
ঘৰৰ মানুহৰ নাযায় ইমানো নাযায় গলেও কম যায় মানে লগৰ কেইটাৰ লগত বেছি যোৱা হয়।
অঁ। আৰু উৎসৱৰ কথাটো বহুত পাতিলো মোৰ কিন্তু, এতিয়া তুমিতো ধৰা ইমান নুফুৰা চাগে মানে পূজাৰ টাইমত, কিন্তু মই কিন্তু ফুুৰোতে ঘৰৰ মানুহৰ লগত মই ইফালে পূ সিফালে মই মানে শান্তিত নাথাকোৱেই আৰু এটাঠৰ পৰা এটা ঠাই ক'ত ক'ত ফুৰিব পাৰি ক'ত ক'ত যাব পাৰি বিভিন্ন ধৰণে পেণ্ ল হয়তো, পেণ্ডেলত যাব লাগে। ৰাতিপুৱা উঠি-উঠি আৰু ধৰা এ চাকি দিব যোৱাই হওঁক বা তোমাৰ এ মূৰ্তি বিসৰ্জন দিয়া দিব যোগাই হওক বা মূৰ্তি আনাই হওক, সকলো বস্তুতে মই কিন্তু আগভাগ লওঁ দেই।
উম।
সেনেকে তুমিও আগ
আৰু তোমালোকে ৰাস চোৱা ন।
অ' ৰাসটো চাওৱে ৰাসটো মোৰ মানে বহুত ভাল লাগে আৰু বিশেষকে তোমাৰ নামনি অসমত ধৰা নলবাৰী হওক, বৰপেটা হওক, সেইবিলাক ঠাইত যে ৰাস পাতে নহয়। তাৰে ৰাস চাই বহুত ভাল পাওঁ ইমান ডাঙৰ-ডাঙৰকে মেলা পাতে তাতে ধৰা থিয়ে তাৰবোৰো আহে ন। ত সেইবিলাক চাব ভাল লাগে আৰু তুমি চাইছা নে কেতিয়াবা।
মই ৰাস চাইছিলোঁ, সৰুতে কিন্তু ইমান মনত নাই কিন্তু মাজুলীত কিন্তু বহুত ডাঙৰকৈ হয়।
অ' মাজুলীত ডাঙৰকে হয় মানে তুমি চাগে গৈছা তাতে সেইকাৰণে গম পাইছা ডাঙৰকে হয় বুলি।
নাই-নাই মই শুনিছোহে।
শুনিছাে এবাৰ যাবা কেতিয়াবা ৰাসত নহলে ম-ম, মোৰ লগতে ওলাবা এদিন ফুৰি আহিম।
যাব লাগিব। তুমি এনে কি কৰি ভাল পোৱা বাৰু?
মানে ৰাসত গৈ নেকি?
এখত মানে এনে অ কি কৰি ভাল পোৱা বা?
এনে মই ধৰা কৱাত উৎসৱ-চৎসৱ আহিলে মোৰটো চবতচে বেছি বেছি ভাল লাগে তোমাৰ কাপোৰ কিনি চবতছে ভাল সেইটয়ে পাওঁ। অহ, কাপোৰ-কাপোৰটো মেইন মানে বেলেগ থাকক, -নাথাকক কাপোৰতটো আগে লাগিব মোক। তাৰ কাৰণে গালিও খাও দিয়াচোন ঘৰত ইমান কাপোৰ লাগি থাকে তথাপিও জানাই নহয় নতুন কাপোৰৰ এতিয়া নতুন প্ৰজন্মক কাপোৰ নহচলে।
নচলে।
তুমিও কিনাই চাগে কাপোৰ অ' তোমাতটো চাগে উৎসৱ বুলি কথা নাই তুমিতো কিনিয়ে থাকা।
কিনো-কিনো যেতিয়া দৰকাৰ হয় তেতিয়াই কিনো।
বাপৰে বাৰু ঠিকে আছে দিয়া নহলে এতিয়া ৰাখিছো মানে মোৰ অলপমান এতিয়া কাম আছে সেই কাম খিনি কৰি লওঁ দেন পিছত আৰু কথা পাতিম ইয়াৰ ওপৰত নে কি কোৱা।
ইয়াৰ ওপৰতো পাতিব পাৰি আৰু তুমি বিচাৰিলে বেলেগ কিবাও কব পাৰা।
অহ দিয়া হ'ব দিয়া ৰাখিছো দিয়া।
ঠিক আছে।